হেল্ল'?
আহ কি কৰিছা?
এনে আছো কি কৰিম বহি আছো ৰ'ব।
উম, আমনি লাগি গৈছে ন, বহি, বহি।
আমনি লগা নাই ৰ'ব। এই কামত যাবই লাগিব আৰু দহ মিনিট আছে। পূৰা দচ মিনিট, হা, পূৰা দহ মিনিট।
এতিয়া ক'ত আছা, নহ বাহিৰৰ দোকানত।
ঘৰতে ব, এছো ফোন তল
অ', অ', তুমি লাঞ্চ ব্ৰেকত স, যে হম লাঞ্চ বেগত ঘৰ গুচি যোৱা।
ওচৰতে ঘ, ন, আহি যাওঁ।
অ', অ', অ', কি কৈছে মন্দিৰ।
হা?
কালি মন্দিৰত গৈছিলা নে তোমালোকে।
অ, মন্দিৰত গৈছিলো আপোনাৰ কৈছো নে যোনে গৈছে সি গম পাইছে। আৰু আপোনাৰ এনেকুৱা ঠেলা, হেঁচা মোৰ হাতখন তলত থাকে নে মই ওপৰত উঠাব নোৱাৰো হাতখন।
আহ।
বহুত ঠেলা আছে মোৰ হিচাপ মতে আপোনাৰ যদি ভক্তি আছে মানে আপোনাৰ যদি যাব আছে মানুহে যাব পাৰি
অ',
হ এনে যদি মন্দিৰ দৰ্শন বুলি দৰ্শন কৰিম বুলি ভাবিছিলো আপোনাৰ নৰ্মেল
আহ,
মইাজেষ্ট কৰো বাৰু নহয় যদি থোক আছে এনেকৈ যাব পাৰি ধৰল এ এনেই আৰু মন্দিৰ দৰ্শন কৰ কাৰণে যাম আৰু নৰ্মেল দিনত তেতিয়াহ'লে নৰ্মেল দিনত যোৱাটোৱে ভাল
উম,
এই মোৰ কষ্ট পায় মোৰ ভৰি কেতিয়া বিষাই আছে উ বিক মানে আপোনাৰ হা হা বিষ মানে আপোনাৰ হেৰি নহয় মানে গা চা একদম বিষ নালাগে আপোনাক পৰিদূষণ বিষায়
উম,
হয়,
টোপনি ক্ষতি হল ন কালি?
হা
টোপনি পূৰা ক্ষতি
টোপনি ক্ষতি মানে তাতে টোপনিত আপোনাৰ অনুভৱেই নাই ধুনীয়া মানুহ ন তাতে খালি এটাই অনুভৱ হয় সেই উশাহটো লগব পাৰিলে কিবা কৰি
অ',
মানুহবিলাক জমা লাগে গলে আপোনাৰ উশাহ লৈ ভাল নালাগে
উম, এতিয়া তোমাৰ আহোতে বহুত দেৰি হৈ গ'ল ন
আগোতে দিৰি দিছে আপোনাৰ টু থাৰ্টি মান বাজিছে
উ তাত বোটে খানা চানা খাই আহিছা তোমালোকে
খানা নাখালো আপোনাৰ এই বহুত দাম লৈছিল আৰু লগতে আপোনাৰ আইটেমো নাই ত পৰঠা পৰঠা খাই আহিলো মানে ভাত চাত একো নাখালো
অ নহয় ন ৰাস্তাত নামি কিবা লংগৈ খুৱাইছি যে সেইবোৰ খাই আহিছো বুলি কৈছে যেহি কিবা পায়স আহ
খাব পাৰে তেন মই খোৱা নাই মানে আমাৰ খোৱা নাই আপোনাৰ এই থাকে ন ধৰি লওক এই ৰাস্তাত কিছুমান মানুহ থাকে ন গাড়ীখন ৰখাব নিদিয়ে সিহঁতৰ উৎপাত তাতে আৰু এই সেইবিলাক সেইবিলাকৰ মাজত যাই কিনে বস্তু খাব নোৱাৰি বহুতেই এনৰ দেখাইছে কিছুমানকতো মাৰিছ হাতত এনেকৰাৱা়ঢ়ি কৰোতে
আহ কাই দিলে ক আজিও যাব বোলে সি বোলে জিনটো বোলে ৰাতি সেই খিচিৰি খাবলৈ
ই জিণ্টু
অ',
এনে পৈছে ইি আজ কিয় যাব আৰু
ক যাম বুলি তাৰ কোনোবা দাদা দাদাৰ লগত উল গাইছে
নাযায় আজি আৰু ক'ত যাব
উম,
ডাঙৰ খতি য আছ ডাঙৰ খতি হেল্ল'
অ',
ৰ'চোন মই এটা পে কৰো নাও কছো
হল নাই? আহ কি ললা নো?
হেল্ল' হা এ কেবি ললো ৰব
হা কাল একে আৰু ত তই কালি মৰ্ণিং কাটমান নে কি? অ'আমাৰ চিনটো কেতিয়া, পিছবেলা?
কিন্তু পিছবিলাক কালি আপোনাৰ বৃহস্পতি শুক্ৰবাৰ ন
আহ
খালি মৰে আছে আপাৰ ৰাতিপুৱা তাৰ পৰা কেইটা বজাত ওলাই
অ কেইটাত ওলাম চাৰে পাঁচটা
কিইটামান বজাত আহি পায়?
ছটা পাই যাওঁ, কেতিয়াবা-কেতিয়াবা ছটাতো নও তেনেকে আৰু কালতো দেৰি হৈছে মোৰ আজি কেইটা মোৰ ছটা তেত্ৰিশ হৈছে মানে মই আছো দেৰিকে একেল
গৈ পাইছে
মট চ যোৱত প সিটো সদায় পায়ে যায় দেখোন মই তাক ক তই ৰাতি ইয়াতে খাই মেল ৰখি আছ নেকি বুলি কলো
কি চাগে কালি আপোনাৰ টোপনিয়ে মাৰা নাই
নাই বেচাৰো বহুত কষ্টকে আছে দেই আজি
এ কষ্ট হবয়ে কালি মানে কোনো মানে এই এটা কথা কথা আমাৰ ষ্টৰৰ এটা কথা বস্তু কি বেয়া লাগে জানেনে
উ
আপোনাৰ চক এনেইতো নৰ্মেল দিনত হেল্পটো কৰি দিয়ে ন নাথাকিলে সি বহুত জলদি আহে যদি যদি মানুহ নাথাকে একদিনৰ কাৰণে সি ফুৰিব গৈছে একদিনৰ কাৰণে ড এম বা যদি চিনন্তু বাৰু নোৱাৰে চিনন্তুৰ বনীয়েকৰ কিবা আধাৰ কাৰ্ডৰ কাম আছিল ৰাতি ৰাতিপুৱা নগ'লে আপোনাৰ দুুনিয়াৰ ভিৰত থাকিব নোৱাৰে শান্তি লাগে সেইখিনি ৰাতিপুৱা গৈছে একদিনৰ কাৰণে ডিয়েম আহিব পাৰিলে হয় ঘৰতে আছে
অ
এইটো বস্তু বেয়া লাগে টানটোৰ টাইমত আমি যাব লাগে আমাৰ টাইমত নাহে
দিম আহি দিব পাৰিন্তু আজি
এইটো আজি অল বিন্দডাচ ডি এম আহিলো ডি এম অলপ জল্লিয়ে গুচি যায় সেই কিনে কোনো কেছ নাই মান এই লৰাটো আমাৰ টোপনি মাৰিব পাৰিলে হয়
একদম চকুতাৰ বেলেগ কেনেকে আছে ন সি কি বুলিয়ে জান আছো বুলি কৈছে কথাটো
হ
বুজিব লাগিব ন কথাটো
হা
বুজিব লাগিব চবে কথাটো আজি তাক সেই এতিয়াও নুবুজো এতিয়া কাৰো কথাই নুবুজো মই এতিয়া বুলি কৈছ
সটো খংতো উঠিবই ন তাৰ আপোনাৰ
মইতে ই মাতিলে মই
ই ই ই কৈছে আজি কৈছে তাকে মোক আপোনাৰ মই আৰু নেক্সট টাইম পূৰা ন ঘণ্টাই কাম কৰিম লগাগা হ'লে কামেই নকৰোঁ মই ওলাই দিলে ওলাই দিলাকা খং উঠি গৈছে বেয়া কাৰণ বিশেষকে চিনন্তটোৰ ওপৰত খং উঠিছে
অ সেইটো এক তাকে গৈছে তই দুঘন্টা টা আহি দা বুলি কৈছিলে হেৰিটালৈকে সি নটালৈকে
হা ন তালে হেৰি কিন্তু চিনন্তটো স হ' লাগিবা ভনীয়েকৰ কিবা আধাৰ কাৰ্ড আপটুডেট দিব গৈছে তাৰো মানে বনীয়েকৰ এয়া এডমিশনৰ কাৰণে লাগে তাৰো ইমান এটা ভুল মই নকওঁ ভুল বোলে কাৰণ দেৰিকে লে আৰু তাৰো প্ৰব্লেম হয় ন ধৰিব লাগে এয়া আমাৰ বেলতলাত আনিছে আধা আধ কাৰ্ডৰ অফিচটো কিন্তু আপোনাৰ দুুনীয়াৰ লাইন ধৰিব লাগে ন এইটো অশান্তি লাগে এইন্ত ডমে আহিব পাৰিলে ত ভন এডমিচনৰ কাৰণে নেকি?
আটো আপ টু ডেট কৰে ন?
এই এডমিচনৰ কাৰণে আপ ট ডট লগা হৈছে বোলে আধাৰ
কি কৰেনো এইটো কেনেক কৰে
আ তাতে কৰি দিব আপোনাৰ পইচা ল'ব এশ টকাই লয় নে পঞ্চাশ টকাই লয় সিহঁতে কৰি দিয়া
গ'লেও হয় আৰু
যত গিললে নহ'ব আধা কাৰৰ পিছত যাব লাগিব
নাইটো জাধাৰ চেণ্টাৰ এটাত গ'লেই হ'ল আৰু যি জেগাত হলেও
আধাৰ কাৰ্ড চেণ্টাৰ আপোনাৰ ইয়াতে এটাই আছে আগতে আপোনাৰ উলুবাৰীত আছিল সেইখন এতিয়া আনিবোলে ইয়াতে বেলতলত আনিছে বোলে সেইখন
অ',
এখনেই থাগে আৰু তাতে আপোনাৰ ধুনীয়া জাম লাগে মানুহবিলাকৰ
উম, আধাৰ কাৰ্ডৰ কাম শেষ নহব কি উলিয়ালে এইটো ন
এই বেলেগ বস্তু ওলাই দিছে এইটো গোটেই জনম কুণ্ডলী গম পায় যায়
আধাৰ টু ন
হা আগতে পেন কাৰ্ড আছিল সবৰে মানে চব কামতে পেন কাৰ্ড লাগা হৈ আছিল এতিয়া য'ত-ত'ত এ আপোনাৰ ফৰ্ম ফিলাপ কৰিব লগা হ'লেও আধাৰ কাৰ্ড আগে বিচাৰে চাইকেল অ চাইকেল চাবা দিছো পাচ উম, আধাৰ কাৰ্ড আগে বিচাৰে ত ভাল ঠিকাই ৰখাওক অ', কালি সাতটা বজাত যাই পাম মই অ', চাৰে ছয়টাত জাই নাপাও আৰু অ', পুনি মজাকে ফটোটো মাৰি কেনে দি দিব গ্ৰুপত
অ' কি হলি হেৰিতটো বন্ধ আছে বুলি ন
অ', চাৰেছয়টা বাজি গল এতিয়ালৈকে সি আহি পোৱা নাই দি মাৰ ফটো
কেতিয়া দেৰি হয় ন ছটা ছটা পয়ত্ৰিশ এ হল এটিএমটো দেৰিকে আহে
এই দেৰিকে আপোনাৰ এই ৰিটাৰ্ণ বাজাত আহিলি হয় আৰু ধৰি লওক মোৰ হিচাপমতে এনে আপোনাৰ ৰাতিপুৱাৰ এটা কাম হিচাপত এ মানে আমাৰ সময়মতে আছে না আপোনাৰ আতটা বজাৰ আগত চব বস্তু ক্লিয়াৰ কৰিব লাগে
অ',
এনে চাৰে ছয়টাত মাতে আৰু কিন্তু হিচাপ মতে টাইমটো মিলিবৰ কাৰণে চাগে চাৰে ছয়টাত মাতে পাৰ মান থাকে ন আতটা বজাৰ আগত কমপ্লিট কৰিব লাগে বুলি আপুনি কি টি পি আছেনে মোবাইলটো কুড টুট টুট কে আছে
নাই যাবা বেলেগ ফোন আহিছে যে সেইকাৰণে এনেকে কৰি বাজি আছে একো নাই আহি থাকক প্ৰথমতে গেছি যায় সেইটো নাই
এই কিয় মই এক ঘণ্টা লৈ যাম বাপা, মই কিয় যাম গুচি কেনে।
অহ।
বেলেগ চলি আছে না, গণেশ আছে না ভিতৰত। গণেশৰ তেতিয়াৰ পৰা চাৰিবাৰ ফোন কৰিলে।
অহ।
সেইটো, নাই ফোন কৰিছে ৰিচিভ কৰা নাই মই কাটি দি আছোঁ।
অহ।
ত' মোৰ বৰ অশান্তি লাগে ন'।
উম, সেইটোৱেটো।
যাব ওলাইছোঁ ৰ'বা। যাওঁ আৰু থাৰ্টি ফাইভ আছিল টাইম থাৰ্টি হ'ল পাঁচ মিনিটত যাই পাম। কাম খটম। আপোনাৰ
এ আহি থাকক একো নহয় মই নধৰোঁ।
ফোনে কৰি আছে।
সেই এনেই একো নহয় এনেই পাগলীজনী।
হা?
উম, অলপ দেৰি পিছত কব পাৰি দিয়ক, মই ফোন কৰিম তাৰপিছত মই ভাতটো খাই লম। একদম দুপৰীয়াৰ পৰা লৈকে শুই থাকে।
নাটক কৰি থাকে।
তাইকো নকবা আৰু। কি কয় উম', উম'। তাৰপিছতে এতিয়া কি গণেশে তুমিয়ে আৰু হেৰিয়ে আছা চিন্টো।
অহ, চিন্টো সিও লাঞ্চৰ পৰা অহা নাই চাগে, সেইকাৰণে ফোন কৰি আছে।
অহ, আকৌ হেৰি আহিছে এ টি এম আছে।
দি এম আৰু হেৰি আছে গণেশ আছে।
উম, আকৌ ইয়ো আছে নহয় আজিকালি চিৱা ছাৰো আহিলে ন।
অহ, চিৱা-চিৱা ছাৰো গ'ল চাগে ই বেছি টাইম নাথাকে ন।
অহ, অলপতো কৰি দিব। চৰ্কেশ্বৰতো গ'ল তোমাৰ কামাখ্যা।
আজি কামাখ্যা গৈছে, এ মজা। পাৰ ৰব শাস্তিতো, আজি আৰু বেছি হ'ব।
মই কলোঁ চেন-তেন কিনিছা, ডিঙিত লুকুৱাই লৈ যাবিহেই, বোলে কৈছে কোনে হেৰি কৰিব বুলি কৈছে মই
আ-আজি গৈছে যদি আজি আৰু আপোনাৰ শান্তি নাপায় কিন্তু। কালিয়ে ইমান অশান্তি হৈছিল আজিতো আপোনাৰ বহুত মানুহ হ'ব। লাষ্টৰ কেইদিন বেছি মানুহ হয় ন। দিয়ক বাইদেউ ষ্টোৰ আহি পাইছোঁ।
হ'ব দিয়া। হ'ব, হ'ব।
উম', দিয়াক, দিয়ক।